কি কৰি আছা?
এই, মই এঃ, কাম কেইটামান কৰি আহি লৈ পেলাই এনেই অকণমান বহিচোহি। তুমি কি কৰিছা? চাহ, চাহ নাখাওঁ বাৰু তেনেকে, গাখীৰ অলপ খাইছিলো আগবেলাই।
অ' মোৰ আজি আকৌ চাহ একাপ খাওঁ খাওঁ লাগিছে বতৰটো চাই পেলাই, মাথাটো অলপ বিষুৱা বিষুৱা লাগিছে বোলো চাহ একাপ খাওঁ নেকি বুলি ভাবিয়ে আছোঁ, কিন্তু এলাহ উঠিব নাই।
অ', হয় দিয়া তুমি গাখীৰ চাহ খোৱা?
এই মই তেনেকে চাহ নাখাওঁৱে, কেতিয়াবা এই আলহী আহিলে মানে আলহীৰ লগত কেতিয়াবা বহি খোৱা হয় দিলে মানে, আৰু আলহী ঘৰত গ'লে মানে কেতিয়াবা খোৱা হয়। বাকী তেনেকে নিজে বনাই মেলি ইমান খাই নেথাকো।
উম হয় দিয়া। মই গাখীৰ চাহ মানে, মই তেনেকে মানে মই নাখাওঁয়েই, খাই পোৱা নাই দেই।
ন নোখোৱা ন তুমি? কিছুমানৰ আকৌ খালে মানে গেছৰ প্ৰব্লেমো হয় যে।
অ', মই মানে বিশেষ মানে গোন্ধটোও এনে ঠিকে পাওঁ, মানুহক বনাই দিবও পাৰো কিন্তু মানে মই সোৱাদটো মই কিবা এটা মই ভাল নাপাওঁ।
অ', ভালে কোৱা নোখোৱা, স্বাস্থ্যৰ কাৰণেও বেয়াই এইবোৰ।
হয় একচুৱেলি, কিন্তু য়ে কফিটো বাৰু কেতিয়াবা খাওঁ। টোপনি ধৰিলে
হয়, হয়, হয় সদায় খোৱা নহয়।
অ' ৰাতি মানে কেতিয়াবা যদি কিবা কাম থাকে পঢ়া শুনাৰ, তেতিয়া মানে অকমান খাইছিলোঁ আৰু।
অ', মই আকৌ জানানে ব্লেক কফি খাব পাৰিলোঁ মানে পৰিছিলোঁ নহয় মানে মই খাই ভাল পাইছিলোঁ, মোৰ অভ্যাস নিচিনা হৈ গৈছিলে। মোৰ সদায় দুপৰীয়া সময়খিনিত টোপনি ধৰে হা, যদিহে মই এঘাৰটামান বজাত, মানে ভাত যদি নটা দচটাত খাওঁ আৰু এঘাৰটা মান বজাত মোক সদায় টোপনি ধৰে, মই সেইখিনি সময়তে একদম একো চেনি নিদিয়াকে দেই, অকল কফি আৰু গৰম পানীত ডাইৰেক্ট কফি দি পেলাই ব্লেক কফি টো মই এক কাপ খাওঁ নহয় মোৰ মানে টোপনি নধৰে দিনটো ভাল লাগি থাকে এনাৰ্জি পোৱা নিচিনা লাগি থাক তে মানে গাটো ভাল লাগে আৰু সেনেকে খাই খাই কেইবাদিনো খালো তাৰ পিছত মোৰ অভ্যাস নিচিনা হৈ গ'ল। উম, সেইটোতো অভ্যাস নিচিনা হ'লে মানে বোলো দিগদাৰ আছে কেবা বোলো নোপালে কি হ'ব এনেকে ভাবি পেলাই এৰিব লাগিব বুলি নিজে এনেকে লাহে, লাহে এৰিলোঁ লাগিলে বোলো মই শুয়ে দিম হ'লেও বোলো এনেকুৱা অভ্যাস লগাই নলওঁ আৰু।
হয় দিয়া। হয় কেতিয়াবা মানে কিছুমান বস্তু অভ্যাস লগাবলেও ভয় লাগে আকৌ অভ্যাস নহ'লেও মানে, মানে খাবলৈও মন যায় কেতিয়াবা তেনেকুৱা হৈ যায়। কিন্তু এতিয়া আৰু মানে কফিটো এতিয়া আমি তেনেকে ৰেগুলাৰ খাব নালাগেও আচলতে হয় কেফেন থাকে ন এনে শুনা মতে কেফিন থাকে
এ, একো বস্তুৱে সদায় খাব নালাগে বেয়া মানে অ', অত - অত্যাধিক হ'লে মানে অপকাৰে কৰে।
কয় নহয় বোলে বেছি বহু ভোজন মানে বেয়া মানে অত্যাধিক যিকোনো বস্তু মানে বেয়াই সেইটো মানুহক
সেয়াইটো। তুমি বাকী তামোল খোৱা নাই পিছে?
নাই মই তামোল নাখাওঁ কেতিয়াবা মানে এতিয়া কফুলহে বেয়া পেকেটৰ যে এইবিলাক কিবা-কিবি থাকে ন ইলাচি থকা এনেকে, অ' পাৰি নিচানা দুই এডু গুৰ মানে তেনেকে খাওঁ আৰু। কিন্তু মানে মই তামোল খাবওঁ নাজানো মিজা নকৌ। মানে মানুহে যে কয় তামোল পা খাই পেলাই মানে পিকতটো পেলাব লাগে মই একো বুজি নাপাওঁ। মানে মই গিলি দিম নে, পেলাই দিম কি পেলাম একো বুজি নাপাও। মানে মই গিলি দিম নে, পেলাই দিম, কি পেলাম, একো বুজি নাপাও।
অ আমাৰ ঘৰত বাৰু গছ তামোলৰ।
উম।
অ মই আকৌ মিঠা পান খন খাও, সদায় নহয় এনি ইবা আৰু বহুত।
উ'ম। এই মিঠা পান যে মানুহে খাই' গিলি দিয়ে নে' মানে ভিতৰত অতবোৰ ব স্তু দিয়ে ন' সেইবোৰ গিলি দিয়ে নে নে কি কৰে? অ'
মই চব গিলি দিওঁ।
অ সেইটো বস্তুৱে মোক গিলিব ভয় লাগে, তাৰ পিছত আকৌ পেলাবলৈ ভাবো কি অ' মই যদি চব পেলাই দিওঁ বস্তু খিনি বোল ললো কিয়! তেনেকুৱা সেইকাৰণে মই এখন কিনিম। অ কিনি লৈ পেলাই ভিতৰত চেৰিখিনি এনেকে যিখিনি দিয়ে চব খাই দিম। তামোল খিনি বাদ দি। তাৰপিছত খাই মেলি বাকী তামোল খন দি দিওঁ কাৰোবাক।
অ মইয়ো সেই মিঠা পানটো খাওঁ কিন্তু এনেই তামোল খোৱাৰ অভ্যাস তটো লগাই লোৱা নাই' মই এনে খাই পাইছো হোৱাত তো লৈ পাইছো কিন্তু মই বেয়াহে পাও, খালে মানে যে মুখখন কিবা ডাঠ ডাঠ লাগে একো সা সোৱাদ নোপাওঁ তাৰপিছত যিকোনো বস্তু খালে মানে'
সেইটোয়েইটো খং উঠে কেতিয়াবা মই খাবই নাজানো বুলি কিন্তু মই নাজানো খাবলৈ আৰু ডাকে বুলি কয় ন' মানুহে চোন তোন এনেকে লৈ ললে বোলে ডাকে মুখখন, সেইবাবে মানে
কিছুমানে তামোল খন যে বৰ ধুনীয়াকে খাই দেখি ভাল লাগে, চাদা, চোণ চব মিক্স কৰি পেলাই' একম ৰঙা কৰি পেলাই খাই থাকে মুখখন ইমান ধুনীয়া দেখো মই।
অ কিন্তু এটা কথা' এই যে বুঢ়া মানুহ বিলাকে যে আইতাহঁতে যে' খাই যে কিবা খুন্দনা খুন্দি পেলাই যায়যে? খুন্দি দিলে যে ৰঙা যে হৈ যায়, সেইটো তুমি খাই চাবা চোন কিন্তু আকৌ সেইটো খাব জানো। কি বহুত ধুনীয়া লাগে! অঁ দেখিও ভাল লাগে আৰু খাই বহুত ভাল লাগে, মই এটা সময়ত খুব খাইছিলোঁ! আইতা এজনী আছিলে মানে এই যে খুন্দনাত খুন্দে নহয় মই একদম গোটেইসোপা খুন্দি, খুন্দি, খুন্দি তাৰ পিছতে খাই দিওঁ! কি ধুনীয়া লাগে খাই।
অ' মই বাৰু এইটো খোৱা নাই দেই!
অঁ তামোলতকে বেছি মানে সোৱাদটো সেইটোহে বেছি ভাল লাগে।
তামোল, চাহ এইবোৰ মানে বৰ বিশেষ খোৱা নহয় কে কেতিয়াবাহে, বহুত দিনৰ মূৰত চাহটো খুৱাই মই অ' চাহ খালে কি হয় জানানে জিভা পুৰে বেছি গৰমে, গৰমে খালে মই পতককে জিভা পুৰে! মই সেইকাৰণে গৰম ব স্তু, পতককে মুখত হেৰি নলওঁয়ে মোৰ পতককে পুৰে আকৌ জিভাখন আৰু ইমান অশান্তি লাগি থাকে!
হয় দে একো খাবও নোৱাৰি পিছত মানে' ভাত চাত খালেও সোৱাদেই নোপোৱা হওঁ! তেনেকুৱা হৈ যায়গৈ, ভাল নালাগে!
আৰু যে চকুত যে আজিনা হয় যে ইচ ৰাম মোৰ মাজতে হ'ব বুলি ভাবিছিলোঁ, ভগৱানে কৰাত নহ'ল আৰু! বহুত বিষাই দেই।
অ' এনে দেখি মানুহৰ এনেকে দেখিলে ভয় লাগে বাৰু' মোৰ এনেকে হোৱা নাই চকুত আচিনা! কিন্তু ভয় লাগে দেখি মোৰ কিমান।
অ' বহুত ডাঙৰ হৈ গ'লে ভয় লাগে, এনে সৰুকে হ'লে মানে একো নাই বাৰু।
আৰু কষ্ট হয় ন বহুত কষ্ট
এই বহুত কষ্টৰে মোৰ হৈ পাইছে, মোৰ একদম ডাঙৰকে হোৱা নাই বহুত হেৰিকে। এ, অলপকে মানে বিষ হয় এনেকে, মই কি কৰোঁ পিন এটা লৈ পেলাই এনেকে পূঁজটো উলিয়াই দিওঁ, তেতিয়া মানে সোনকালে ভাল হয় আৰু।
অ' মানে মোৰ হোৱা নাই বাৰু তেনেকে আৰু কিছুমানে যে বি ফোঁহা হয় বুলি কয় ন'?
অ' সেই বস্তুটো কিন্তু হোৱা নাই দেই মোৰ।
অ' কয় নহয় বহুত বিষাই বুলি আৰু কান্দে আকৌ। ম আমাৰ মানে খুৰা পিতেকহঁতৰ সৰুতে খুব হয় নহয়, ইমান কান্দে। মানে চুবই নোৱাৰি বোলে ইমান বিষ হয়, বুজি নাপাওঁ মানে দেখিলেই ভয় লাগে সেইকাৰণে মোৰ।
অ' এনেকুৱা ভয় লাগে, মোৰ কিন্তু এইটো বস্তু হোৱা নাই, আজিনাতো হৈছে চকুত। ইমানো বেছ ছি ডাঙৰকে নহয় কিন্তু সৰুকে মই পিনৰ বেক চাইডটো পিছফালে এনেকে আছে যে গোলকে সেইটো এনেকে তেনেকে আনি আনি মানে পূঁজটো উলিয়াই দিওঁ আৰু তেতিয়া অলপ ভাল লাগে।
মোৰ মানে সেইখিনি বস্তু হোৱা নাই বাৰু লাইফত আৰু এইবিলাক আৰু এইটো কি বুলি কয় পিম্পল অ' হয় দিয়া, পিম্পলটো হোৱা নাই। পিম্পলো হয় নহয় আমাৰ বাৰ হৈছিলে পিম্পল, মোৰ মানে স্কিনটো ড্ৰাই।
হয় মুখত তেনেকে নহয় কিন্তু কেতিয়াবা উঠে, নুঠাও নহয় দুই এটা উঠে।
অ' মোৰ নুঠে কেতিয়াবা কাতচিৎ তোমাৰ ঘৰত ডাঙৰ বিয়াখন আছে নহয় জীৱনটো শেষ।
অ' অত্যাধিককে নহয় কিন্তু এটা দুটা উঠে দেই, নুঠে বুলি নকওঁ।
অ' তেনেকে মানে হৈছিলে, এতিয়া আজি দুই তিনি বছৰৰ পৰা নোহোৱা হ'ল আৰু।
অ' ভালে আকৌ ন' এনেকে নহ'লে মানে।
উম, মোৰ মানে হৈ নাপালেই যেনিবা দেই। খুব বেছি চাগে মোৰ দুই তিনটা উঠিলে আৰু। কেতিয়াবা মানে অকেজনতহে উঠে, বোলে ডাঙৰ বোলে বিয়াখন আছে ঘৰো হাটিত তেতিয়া উঠিবই। অ' কৌ কপালৰ মাজতে হৈ যায়, ফুটহে ল'ব নোৱাৰা তুমি। তেনেকুৱা হৈ যায়, মানে এনেকুৱা মানে হিচাপত হ'ব বেকাকে হৈ যায় নহয় তুমি ফোঁট টো ল'লে দুটা ফোঁট লোৱাৰ দৰে দেখে, নহ'লে হয়তো থুতুৰিটোত হ'ব। নহ'লে উঠটোৰ ওপৰত হ'ব, এই বোলো ইমান খং উঠে কেতিয়াবা নাকটোত তে হৈ গ'ল, চাৰিট মান তেনেকে হৈছে মোৰ আৰু বাকী হোৱা নাই।
অ'। নক'বা আৰু। কঁঠাল খাইছা নাই ন' তোমালোকে?
কঁঠাল মানে আমাৰ কঠাল তেনেকে খোৱা নাযায়, আমাৰ কঁঠালত গুটিহে খোৱা যায়, কঁঠালত গুটি বৰ মানে প্ৰিয় আমাৰ ঘৰত।
আমি যে এবাৰ একেবাৰে কঁঠাল খোৱা নাই নহয়, এতিয়ালৈকে মুখতে দিয়া নাই, এনে কেঁচা কঁঠাল খালোঁ। কেঁচা কঁঠাল খালোঁ মানে চ-চবজি বনাই পেলাই খালোঁ, আঞ্জা বনাই পেলাই।
অ' কঁঠালৰ মুচিটো খাই যে।
অ' সেই চবজি বনাই পেলাই খাই যে সেই তেনেকে খালোঁ আগতে, এতিয়া কিন্তু পকা কঁঠাল একেবাৰে হোৱা নাই দেই এইবাৰ, মুখত দিবলৈও পোৱা নাই তাৰমানে, বতৰৰ ফল বুলি কয়।
হয় দিয়া। আমাৰ এই একগাল মান কঁঠাল আনিছে, দহটামান ক'বাৰ পৰা সিদিনাখন মানে গুৱাহাটী আহো তে এই খেতিত অ' পাই যায় যে।
অ' বাটত বিক্ৰী তে কৰি থাকে অ'।
তেতিয়া মানে লৈ আনিলে একদম সেইপা চব মানে অ' চবকে খাব দিয়ে মানে কাম কৰা মানুহবোৰক, আমি মানে গুটিখিনি এদায় কৰোঁ বোলো হাত হাতে দি গুটি কেইটা উলাই আহোঁ গুটি চব লাগিব বুলো তহঁতি কঠাল যি খাওঁ খা। গোটেই গুটিবোৰ মানে শুকুৱাই পেলাই কঁঠালৰ গুটি খোৱাত বহুত মানে আমাৰ ঘৰ মানে পগলা একদম।
ভাল লাগে আকৌ এবাৰ কঠাল মুখতে দিয়া নাই। খাম খাব লাগিব কিনিয়ে খাব লাগিব আৰু উপাই নাই আমাৰতো গছ নাই।
আমাৰো কঁঠাল গছ আছিলে এতিয়া নাইকিয়া হৈ গ'ল আৰু খোৱাও নাযায় তেনেকে সেকেনে মানে নাৰাখিলে আৰু।
এ ফল-মূলৰ গছবোৰ যে ৰুব, ৰুব মন যায় আৰু এইটো টাইমত তেতেলীও লাগে নহয় জানানে?
অ'লাগে তেতেলী-চেতেলি চব লাগে আমাৰ, আমাৰ মানে এই ফাৰ্মৰ ঘৰত আছে পথাৰৰ মানে পু খুৰী ঘৰত
অ'তেতেলী আছে ন'মই যে তেতেলী বৰ ভাল পাওঁ খাই।
অ' মইয়ো ভাল পাওঁ বহুত ভাল লাগে এইকাৰণেতো পানী পুৰি কাৰণে ইমান বলিয়া আমি দিয়াচোন।
অ'তেতেলীটো খাই ভাল লাগে নিমখৰ লগত এনেকে অকমান।
উম, এ তুমি নকবা মোৰ লোভৰ পানি পৰি গৈছে। বহত ভাল লাগে তেতেলী। মুখৰ আগত যে তেতেলীটো মোৰ একে আহি গৈছে একদম পকা তেতেলী, কেঁচা তেতেলী
অ' পকা তেতেলীতোটো যে ইচ নকওঁ আৰু মানে। বজাৰত দেখিলে মই আনোয়ে প্ৰায় ওলালে মানে।
ইমান গালি দিয়ে ঘৰত মানে তেজ পানী হয় বুলি কয় ন' বেছি
তেতেলি বেছি খাব নালাগে বুলি কয় বাৰু।
বহুত চোকা ন' তেতেলি কিন্তু লোভত যে কেনেকে নো ছোৱালী মানুহে আ তেতেলী এৰি থাকিব পাইনে কথাটো কৈছো যিমান লোভৰ পানী ওলাইছে সিমান।
তে এই খিনি খাবই লাগিব আৰু কমকে খাম লাগিলে নহ'লও বহুত মই যে একদম শকত হৈ গৈছলোঁ গে একেইদিনত।
সেই তুমি ক'ত শকত হৈছে নো।
এইকেইদিনত সঁচাকে শকত হৈ গলোঁ মই।
অ' জানো মই বাৰু দেখা নাই যে।
পেট বাহিছে হৈ গৈছে।
হয় দিয়া মই আকৌ খিণাইছোহে অলপমান মইকেইদিনত খীণাই গৈছো বহুত খিনালোঁ।
খোৱা বোৱা ভালকে কৰিবা।
অ'খোৱা বোৱা কৰিছো এ সেই অকমান চিন্তাও হৈ আছে যে মই এইকাৰণে মানে শীণাই গৈছো হয়, দিয়া।
বাকী হ'ব আৰু ন' উম, ঠিক আছে দিয়া উম,